হেল্ল'
কোনে কৈছে?
হয় মই আপোনাৰ নম্বৰ টো মই বন্ধো এজনৰ পৰা পালো, শুনামতে আপোনাৰ ছাগলীৰ দোকান আছে ছাগলী কাটা হয়নে?
উ হয় হয়।
হয় হয় বাকী আপোনাৰ ভাল নহয়?
ভালে ভালে ম
হয় মই মানে সেইটো কাৰণে ফোন কৰিলো মোৰ আপোনাৰ মানে ছাগলীৰ ফাৰ্ম আছে।
উম উম কিমান জনী আছে তোমাৰ ছাগলী?
আপোনাৰ মোৰ কমেও পঞ্চাশ জনী মান আছে।
ন
হয় হয়।
উম এনেই তোমাৰ খাহি কিমান জনী আছে?
মোৰ খাহী আপোনাৰ ত্ৰিশ জনী আছে।
আৰু পাঠা?
পাঠা আপোনাৰ বিশ জনী আছে।
অ মানে গোটেই কেজনি গোটেই
গোটেই খিনিক মানে গোটেই গোটেইখিনি খাহী কৰি দিলে ন?